হেল্ল'! অঁ কোৱা?
কি কৰি আছিলা?
এ আছিলো দিয়া। কথা -বতৰা অলপ পাতি ঘৰৰ মানুহৰ লগতে।
অঁ, অঁ বাকি গৰম কেনেকুৱা?
গৰম, গৰমতোটো কবই নালাগে, গৰম বহুত দিছে।
হ'য়, এ বহুত দিছে।
উম
সিদিনা যে হেৰি, তোমাক ফোন কৰোতে যে সাপৰ কথা যে কৈছিলো যে
অঁ
সেইদিনাখনে কি হ'ল গম পাইছে নাই? আমাৰ যে ফাৰ্ম এখন আছে নাই? বই- ব্ৰইলা ফাৰ্ম এখন। এ-এ দি ওলালে নহয় তাতে ফেটি সাপ এডাল।
ইয়ে ভগৱান। ভয় লাগিছে মোৰো শুনি, হিঁ। তাৰপাছত কি হ'ল?
তাপা মাৰি পেলালে সাপ ডাল।
অঁ, কাৰোবাক অনিষ্ট কৰিলে নেকি আক মানুহ কাৰোবাক?
মানুহ, ভগৱানৰ কৃপাত কাকো নকৰিলে বাও। কিন্তু মানে, কি হ'ল এই ব্ৰইলা কেইটাই ভয় খাইছে।
অঁ, ব্ৰইলা খুট্‌ মাৰিলে নেকি?
ব্ৰইলা--ৰ হেৰি আগদিনাখনো চাগে ওলাইছিল দেই খুব সম্ভৱ। আগদিনাখন মানে, ৰাতিপুৱা চাওঁতে বিশটামান ব্ৰইলা মৰি আছে মানে।
অঁ, সেয়া কি কৰিলে পিছত? মাৰি মানে, পেলাই দিলে নে, পুটি পুটি দিলে নে? অঁ মানে, ওচ কিছুমান মানুহ থাকে, আমাৰ এইফালে আছে কিছু ছুমান মানুহ মানে, কিছুমান সকলো নহয়। মানে, এনেকে মানে ব্ৰইলাৰ যদি মৰা বুলি গম পাই ন' মানে, মানে অকমান মানে, দুখীয়া বৰ্গৰ মানুহ আৰু বিচাৰে মানে খাবলৈ কাৰণে। বোলে আমাকে দে, আমি খাম। বোলে, খানা খালে খাম। মানে, এই মদ, মদ যে। মানে সেয়া বেয়া মানে মা-মাদক দ্ৰব্যৰ লগত মানে মদিৰাৰ লগত খাবলে বিচাৰে আ তেখেতলোকে।
অঁ, অঁ। ন আমাৰ ইয়াতো সেই ওঁ মানে, আছে কিছুমানে অঁ উম বাগানীয়া? চব নহয়, কিছুমানে আও। সেয়ে তেওঁলোকে বিচাৰে। কিন্তু সেই ওঁ, আমাৰ নিদিয়ে মানে।
অঁ, সেইটোৱে দিব নালাগে। কাৰণ সেইটোৱে চোৱা, কেনেকে মৰিছে কি কথা কোনে জানে?
মানে, সিহঁতে খুব জোৰ কৰে, জোৰ কৰি বে তাপা মানে, এনেকুৱা হ'য় মানে, হেঁতে নিজে উঠাই নিবলে খোজে। এতিয়া আমাৰ নিদিয়ে মানে, কিহৰ কাৰনে হেৰি, আকৌ খাই কিবা এটা হওঁক তেতি তেতিয়া আকৌ, গাঁৱৰ মানুহে আমাকে ধৰিব ন'।
আকৌ তোমালোকৰ গাতে আহিব। যে দিছিলেনো কিয় আপোনালোকে? সেইটো প্ৰশ্নহে আহিব পিছত। তেখেতলোকে বুলিবা যিমানে জোৰ জবস্তি নকৰক কিয়? দিছিলেনো কিয় সেইটোহে ক'ব মানুহে। সেয়াই।
সেইটো কাৰণে নিদিয়ে মানে আমাক।
উম। এ আমাৰ এইফালে এতিয়া মানে বৰ ডাঙৰ আলোচনা এটাই হৈ আছে বুজিছা?
কিহৰ?
এ আজিকালি বোৱাৰী কিছুমান বোৱাৰী যে মানে বৰ মানে চঞ্চল যে। বিয়া মানে হোৱাৰ পাছতো বেলেগলে যোৱা, কৰা। এ আমাৰ মানে গাঁৱৰে হয় ছোৱালী এজনী। জানানে বিয়া গৈছে ছিল মানে তাই আমি জানা মতে মানে সৰুৰ পৰাই তাই অলপ চঞ্চলে আছিলে। তাৰ পাছত মানে বিয়া গ'ল, লৰা এজন ভাল পালে। ভাল পাই বিয়া গ'ল। বিয়া যোৱাৰ পাছতো তাই মানে আকৌ ল'ৰা এজন ভাল পালে। তাইক পঢ়াই আছিলো জানা ল'ৰাটোৱে। বেলেগ বেলেগ কাষ্টৰ হয় কিন্তু দুইটা। তেওঁ মানে মানি লৈছিল। ছিলে চবে মানি ললে আৰু বিয়া পাতাইও দিলে ঘৰৰ মানুহে দুখীয়া যদিও। তাৰ পাছত এ একেবাৰে মানে কি কবা একে আৰু এটালৈ গ'ল। তাৰপিছত আকৌ ঘৰৰ মানুহে ধৰি বান্ধি লৈ আহিলে বিচাৰি। আকৌ যেনিবা সি ল'ৰাটো মানে বহুত ভাল জানানে। তাইক বহুত ভাল পায়।
উম।
একেবাৰে সি মানে তাই মানে বেলেগৰ লগত মানে বদমাছ বেয়া কাম কৰিছে বুলি জান জানিও সি তেওঁ তাইক আকোৱালি লৈ থাকিলে। তাৰ পিছত ছোৱালী এজনীও হ'ল।
উম।
হোৱা এতিয়া ছমাহ হৈছে জানানে। এইয়া পাঁচ তাৰিখে অন্নপ্ৰসন্ন আছিলে। তাইনো এতিয়া নো বেলেগ এটা লৰালে আকৌ গুচি যাব লাগে নে হেই। ইমান বেয়া কাম কৰিছে। এই মই যে এদিন যে, অ। মই যে সিদিনা গুৱাহাটী গৈছিলো, কৈছিলো যে তোমাক। সেইদিনাখন আমাক ঘৰত মাতিবলে আহিছিল জানা। তাই আহিছিল, গিৰিয়েক আহিছিল ছোৱালীজনী লৈ।
উম।
বোলে যাবা দেই। মানে সৰু চিনাকি যাবা দেই বোলে, এইটো সেইটো সেইটো কৈছিলে। ম আমি যাম বুলি ভাবিছিলো। এতিয়া এই খণ্ড শুনি বেয়াও লাগিছে এতিয়া, কিনো কম আৰু। দিয়াচোন।
সেইটোৱে- সেইটোৱে দে
কি যে হ'ব ইমান সৰু- ছোৱালীজনী কেনেকে এৰি থৈ যাব পাৰিছে নো। বৰ বেয়া লাগে দেই বৰ দুখৰ কথা হয় কিন্তু।
তোমাৰ মাতটো আকৌ শুনা নোপোৱা হৈ গলো মই ইন্টাৰনেটৰ অসুবিধা নেকি?
শুনা পাইছা জানো তুমি?
হেল্লো', অহ, শুনা পাইছানে তুমি? তোমাৰ ইণ্টাৰনেটটো বৰ অসুবিধা কৰি আছে।